অ'।
অ'।
কি কৰি আছা
এয়া মই জেতুকা অলপ লগাই লৈ পেলাই বহি আছো আপুনি
অ ময়ো এনেই শুই আছো ছোৱালীৰ একজাম আছিলে একজামৰ পৰা আহি নুশুৱে নহল বা লগত নুশুৱে লগতে শুই আছো
অ' খোৱা বোৱা কৰিলে?
ফোন মায়িছোঁ মুব ইফালৰ পৰা যোৱা নাই কি হৈছে জানো।
অ' খোৱা বোৱা কৰিলে? ভাল ভাল।
অ' খালো খালো। তুমি খালা নে? উম ভালেই।
মই ভাত মানে মই মই মানে হেৰি হল এ মাহঁতৰ স্কুলে গৈছিলো।
অ', অ'।
তা আহি লৈ পেলাই দেৰি হ'ল আহি পেলাই আকৌ সেই ঘৰ কাম বন কৰি মেলি। এ তাৰ পৰা জেতুকা পিচিলো জেতুকা লগালো আকৌ জেতুকা আনিবলে গলো আনিলে সফালা সেয়া পিচি মেলি মূৰত লগাই এতিয়া ভাতকিটা খাই জেতুকাখিনি মূৰতে লৈ পেলাই বহি আছো।
অ' মা ভালেই নহয়?
মা ভাল ভাল তোমালোকৰ ভাল?
ভালেই ভালেই।
অ' ভাত কিহে খালা পিছে?
ভাত দালি দাংবডী আলু ভাজি তাৰ পিছত মাছ আছিলে।
অ'।
তোমালোকৰ?
আমাৰ দালিয়ে বনালে এখন তাৰপিছত আলুয়ে কালি বইলাৰ পেটো এটা আছিলে। সেই বৰুটো পেটোটো আছিলে কালি মায়ে চাফা কৰি মেলে ৰাতিয়ে থৈ দিছিলে। তাৰপা সেই কতিলে আলু সতি।
অ', অ'।
নেমু আছিল আৰু কিবা কিবি।
অ'।
তাৰপা কমা কৰি আজি বন্তি ভাগৰ আজি বাৰ্থ দে তাকে আকৌ সেই তালও যাব লাগে এতিয়া বতৰ এটা বৰষুণ দিলে কিনো কও গা পা ধুই মেলি আকৌ ভৰ লাগিব যে।
অ' মাৰ এতিয়া গাটো ঠিকে আছে?
মা গা মোৰ ঠিকে আছে ঠিকে আছে।
অ' বহুত দিন হ'ল মাকো লগ নোপোৱা হলো পাই।
তাকেহে, হেইফালে যোৱাই নাই আকৌ মা।
অ', অ', নবৌ কি আকৌ ছোৱালী এজনী হ'ল?
নব ছোৱালী এজনী হ'ল নহয় এতিয়া তাৰ আপোনাৰ কেইমাহ আঠ মাহ।
অ মই মোবাইলতহে দেখি আছো বাৰু ডাইৰেক্ট কে দেখা নাই তাই নবৌকো লগ নোপোৱা হলো।
উম' হেই ছোৱালীজনী হোৱাৰ পৰা কলৌকো নোযোৱাই হ'ল আক।
অ অ লোৱাটো কিহত পালেগে?
সি এবা তৃতীয় শ্ৰেণী।
অ সি ঠিকেই আছে।
অঁ' ছোৱালী কিহত এবা?
ছোৱালীও তৃতীয়ই তাৰ লগত সমানে নহয় এ মই যৱা- যৱাবাইত দিছো এই গভমেণ্টতে বাৰু যৱাবাইত দিছো।
অঁ অঁ' এ বৌ এজনীয়ে দিলে।
অঁ'
বৌক সুধিলো তাপ বৌৱে বোলে হেৰি ৰ মই নাম্বাৰ এটা দিম, ময় বোলো অ' দিয়কচোন দিয়ক।
অ অ'
সেইফালে বতৰ কেনেকুৱা?
এই বৰষুণ দিও দিও হৈ আছে মই এ ছাগলী এয়াল দিছিলো ছাগলীগেইটা সোমোৱাই পেলাই এ শুইছোহি।
উম আমাৰ বতৰ শুনিছা নাই একেবাৰে ঘুৰঘুৰাই আছে একেবাৰে বতৰে।
একে আমাৰ ফালৰৰ পৰা গো আমাৰ পানীয়ে বাইছে চোতালতে পানীয়ে পানী। গোটেইখন আজি অকমান শুকাইছিলেহে আকৌ এতিয়া বৰষুণ দিছে যেতিয়া আৰু পানী হব আও।
উম' আমাৰ হেৰি হ'ল দাপ- আপোনাৰ পুৰহি পুৰহি নেকি গোটেই পিছফালে পানী মানে কেনেকুৱা আগম- আগফালে পানী পিছফালে পানী।
অঁ' তাপা মাটি ৰুইছে নে?
মাটি এতিয়ালেকে হেৰি কৰোৱা নাই সেই কঠিয়াই পেলাইছো হে।
অ কঠীয়া হেৰি কৰিলা?
অঁ' কঠীয়া কৰিলো কঠীয়া কৰি লৈ পেলাই এতিয়া এই কঠীয়া খিনি হাঁহে শেষ কৰি দিছে অও'।
একেই আমা মোৰ হাঁহ হাঁহে খাই খাই কঠিয়াই নাই চব হেৰেঙা হ'ল এইবাৰ গছ। এতিয়া আকৌ লাষ্টত দুটিং পাৰিলোঁ এতিয়া পানীয়ে পায় আছে বৰষুণেই পাই আছে কি হয় ক'ব নোৱাৰু আও।
বতৰটো এই আ অথনি কিমান ধুনীয়া বতৰ এতিয়া আকৌ একেবাৰে এই ৰাম।
ৰ'দ ব বৰষুণে আহিলে।
কাপোৰ গিটা দিছিলো হে ৰ'দত অকমান বোলো- সেমেকী আছিলে অকমান এই বতৰটো মুকলি কৰোতে দি দিওঁ, এই দিবলে পালো কি নাপালো একেবাৰে- কোলা মূলা হৈ মো বোলো সুমোৱাই থোৱাই ভাল আও।
সোমাই থোৱাই ভাল উম'।
আকৌহে সোমোৱাই থলো।
এতিয়া ঘৰতে আছা নে কিবা কৰি আছা?
মই এতিয়া ঘৰতে আছো বৰ্তমান বাৰু, বিচাৰি আছো। এনেকে এনেকে পোৱাই নাই অও' পালো মানে দূৰ হয় যাবলে নিদিয়ে ঘৰৰ পা।
অঁ'
চেলাই বোলে হেৰি ঘৰতে থাক নালাগে যাবলে।
অঁ' বিয়া চিয়া।
এ বিয়া কথা ভবা নাই এতিয়া।
অ অ'
বিয়াৰ কথা হব নাই অকণ দেৰিকে ভাবিম আৰু এতিয়া ফাষ্ট কিবা এটা কৰোচোন বাৰু অকমানকে হলেও
উম উম নিজৰ কিবা এটা কৰি ললে মানে চিন্তা নাই আৰু
উম কিনো বিয়া বিশেষকে মানে মোৰ বহুত যে জেগা ফুৰিবলে মন এটা আছে অও মানে
অ ফুৰি লোৱা ফুৰি লোৱা এতিয়া নুফুৰিলে বোৱাৰী হ'লে ফুৰিব নোৱাৰিবা আও ঘৰত বন্দী হ'ব লাগিব ভাতৰ ৰান্ধনী হ'ব লাগিব
সেইটোৱেই আকৌ কথাটো
নহ'বা আ ক'তনো
মই এইটোক
মই ছোৱালী কাৰণে কৰোঁ যাবই নোৱাৰো মাকো আজিকালি ভালেমান দিনেই হ'ল এবছৰ মানেই হ'ল নেকি লগ নোপোৱা ছোৱালীকো স্কুলত দিলোঁ যে ছোৱালীও চোৱা মানুহ নাই ইটো সিটো কৰি থাকোতে সময় গুচি যায় আকৌ যাবলৈ ক'তো সময়ে নহয়গৈ
অহ
ক'তো ওলাই যাব নোৱাৰো তেনেকে ঘৰত হাঁহে ছাগলীয়ে মুৰ্গীৰে যিখন বিলৈ আকৌ ই ইয়ো নাথাকে যে
উম
সেইকাৰণে বৰ দিগদাৰ হয়
অ সি কামলৈ গ'ল চাগে
অ সি কামতে আছে
উম সেই ভণ্টি খবৰ ভাল
ভন্টি বৰ্তমান ভালেই মই এইকেইদিন ফোন কৰাই নাই মাহঁতে ফোন কৰিছে যদিও নাজানো গম হেৰি পোৱাই নাই তাই মোবাইলটো বেয়া হৈ আছিলে তাৰপিছত জানো এতিয়া ভাল কৰিলে নে নতুন এটা ল'ম বুলি কৈ আছিলে
অহ
তাইহে জানে
অহ তাইকো সেই নেদেখাই হ'লো নহয় আগতে সেই ফটো চটো দিয়ে তেতিয়া দেখো আৰু
অ নাই তাই মোবাইলটো বেয়া হৈ আছিলে তাৰপৰা গিৰীয়কো নাই যে গিৰীয়েক আকৌ ক'ৰবা বাহিৰতহে আছে গৈ
অহ
সেইটো কাৰণে তাই মোবাইলটো বনাবলৈ গৈছিলে জানো বনাইছে নে বনুৱা নাই ময়ো এইকেইদিন ফোন কৰিবলৈ সময় নাই পথাৰত অহা যোৱা কৰি আছোঁ কঠীয়া চঠীয়া পাৰিছে দেতাও নাই অকলে অকলে থকা যে
অহ
সেইটোকাৰণে তাইক ফোন কৰা হোৱাই নাই
অহ
তাইও ফোন কৰা নাই মইয়ো ফোন কৰা নাই
অ তাকে আ মমা ভ অ মামাহঁতৰ ঘৰ তাতে বাৰ্থডে আছে ছোৱালী ভাগৰ তাকে যাওঁ এতিয়া মূৰতো ধুবলে মই আনি থোৱা যে চেম্পু নাই নহয় আকৌ চেম্পু আনিব যাব লাগে এতিয়া এলাহ লাগিছে বৰষুণ তিতি যাবলেও
অ আমাৰ ফালে ডাঙৰকে আহিলে বৰষুণ
নক'ব আৰু অ বতৰ মানে শেষ কৰি দিছে আৰু বতৰে দেই
অ তুমি উঠনি ফোন কৰোঁতে মই বাহিৰৰ ৰুম এটা এক্সট্ৰাকে আকৌ বনালো নহয় এইটো চাইডে। সেইটো ৰুম মুচি মুচি আছিলো গোবৰ দি পেলাই। তেঁও ৰুমটো ডাঙৰ। অ ৰুমটো ডাঙৰ যে টাইম অকণ লাগে মুচোতে তাপা তাতে মুচি মিলি আজৰি হোৱালে এ আজৰি হৈ ছোৱালী আহি পালেহি আকৌ ছোৱালীক ভাত দিলোঁ ভাত দি পেলাই নহয় বোলো অকমান শুই লওঁ বোলো তাৰপিছত তোমাৰ ফোনটো লৈ আহিছে। দি পেলাই ফোন কৰিম আৰু বুলি কৈ সেইকাৰণে মোক ফোন কৰা নাছিলো তুমি আকৌ কৰিলা ভালে কৰিলা।
অ এ মই সেই খাই মুচিলে বহুত ককাল বিষাই অ।
উপায় নাই নুমুছিলেও উ নুমুছিলেও উপায়ে নাই।
অ মই
ৰুম
অ
এই ৰুমটো মোহাৰো ভিতৰৰ ৰুমটো পকাই সেইটো বাৰু হেৰিয়ৰ লগতে মুচো। বাকীটো পকা কৰিম বুলি ভাবি আছো কি হয় জানো তেতিয়া থিয় থিয়ই মুচিবলৈ মুচিলেও হব বহি মুচিবলে দৰকাৰ নাই।
ই আমাৰ ঘৰ মুচাইডাল হেৰিডাল নাই নহয় মই কি ক নাই ঘৰ চৰ মুচিব ললে এনেকোৱা জেউৱা খুঁটি এডাল উঘালি আনো।
অঁ।
খুঁটি এডাল উঘালি নি পেলাই এই কাপোৰ এখনত কাপোৰ খন পানী লওঁ পানী লৈ পা তেনেকে মই মই চাপৰি চাপৰি মুচিব নোৱাৰো মানে মোৰ বেলেগ কঁকাল বিষায়।
এডাল আনি ল'বা আক পঞ্চাশ টকাহে লয়।
এ এই হেৰিটো আনিম ত অনলাইনতে দিম এইটোটে তিয়াই লৈ পেলাই পানীখিনি চেপি দিব যে পাৰি লগতে।
অ মোৰতো সেই তেনেকুৱাই তেনেকুৱা এটা আনি লৈছো মই এ মোৰ বৰ ককালৰ বিষ বেমাৰ আজাৰ ব হৈ থাকে যে তাপা ইয়ে আনি দিয়া মই এইবোৰ আনিবলে দৰকাৰ নাই সিয়ে আনি দিয়া তেনেকে মুচি এতিয়া ইমান হেৰি নাই।
অ। মই তাকে মই মাক কৈছোঁ তেনেকুৱা এটা আনি দিব তেনেকুৱা এটা মানে ভাল আনি দিলে আও।
অ তোমাৰ টেনচন নাথাকে তেতিয়া চাপৰি পেলাই চাপৰিবলে দৰকাৰ নাই আও তুমি সেই থিয়ই থিয়ই মুচি থাকিব পাৰিবা।
অ সেইডাল আক ভাল এনে ভাঙিবও মেলিবও পাৰি ন চাপ কৰিব চুটি কৰিবও পাৰি চাপ ক দীঘল কৰিবও পাৰি।
অঁ।
মই চাইছিলো মে মে তাপা হেৰি দাম ঠিকে আছে বাৰু মায়ে নিনিম বুলি কৈছে।
অ অ
আনি দিব, অৰ্ডাৰ দিয়া নাই যেনিবা অৰ্ডাৰ দিব লাগিব। আ এনে খোৱা বিলাক কি হয় আপোনাৰ খুব বেছি এসপ্তাহ মান ভাল হৈ থাকে।
অঁ
চিটিকি যায় ওলাই ওলাই যায় বেয়া তেনেকুৱা।
উম।
লৰা বিলাক বহুত বেয়া মোক সেইটো কাৰণে বোলো নহয় এই মায়ে বোলে না কাম এটা কৰিবি এই দোকানৰ পৰা আনিব নালাগে এই অনলাইনতে আজিকালি ন চবেই পাই নহয় আৱ অনলাইনত চাবি চাই পেলাই অ
আমা বাও কিনিয়ি অনা আঢ়ৈশ টকা লৈছিলে নেকি কিনি আনিলে ডাইৰেক্ট এ মানে অনলাইনত কিছুমান ভাল ওলাই কিছুমান বেয়া ওলাই যে তাপা সেইকাৰনে অনলাইনত নানিলে কিছুমানত তুমি এতিয়া অনলাইন অৰ্ডাৰ কৰিলে ভালটো আহিলে ভালেই আকৌ বেয়াটো আহিলে মানে ঘূৰাই থাকি বলো দিগদাৰ হয়
উম
সেইটো কাৰণে দাইৰেক্ কিনি চাই অনাই ভাল
সেইটো হয় পাই আমাৰোঁ তাকে এতিয়া মায়ে মোক সেই কিনিয়ে আনি দিয়ে নে অনলাইনপা আনি দিয়ে ক অনলাইনপা আনি দিবলে কৈছে বাৱ অ হেই মেচত অকমান দিগদাৰ আহিলোঁ ফিলিপ কাতে মিলাই নাহে
অঁ
ফ্লিপকাৰ্টৰ বস্তু বিলাক ধুনীয়া আহে
ফ্লিপকাৰ্টত ধুনীয়া অ, মই ফ্লিপকাৰ্টতে অৰ্ডাৰ কৰো বাৰু বেলেগত অৰ্ডাৰ কৰি পোৱা নাই হেনাখনি চুইজাৰ এযোৰ আনিলো পাঁচশ টকা দি ইমান ধুনীয়া
ফ্লিপকাৰ্ডৰ নে?
অ ফ্লিপকাৰ্টত কৰ্তন অ আহিছে পাঁচশ টকা দি ইমান ধুনীয়া
ময়ো এযো আনিলো বাঅ মও সেই মেচ মও ফ্লিপকাৰ্ট আনিছোঁ ফ্লিপকাৰ্টত ব বহুত ধুনীয়া ধুনীয়া কাপোৰ বিলাক আহে তাতকও বেছি ভাল কাপোৰ আহে আপোনাৰ মেটা এলাত কিন্তু মেতাটো কিন্তু হেৰি আক বহুত দাম
অ মই সেইটোত লৈ পোৱা নাই বাও চাও মানে চা ছা চাই থাক কো কিন্তু মই আজিলৈকে অৰ্ডাৰ কৰি পোৱা নাই আহে বা নাহে ভালে আহেনে, বেয়াই আহেনে সেকাণে তাত চোৱা নাই মই এনে কেতিয়াবা হেৰিয়ত অনলাইন বিলাকত পালে চাই মেলি থাকো ভালেই লাগে কাপোৰ কানিবোৰ ধুনীয়া ধুনীয়াই দেখায়
অ সঁচাকে
অ
ঠিক আছে শুৱক তেতিয়া আপুনি অকণমান মই ময়ো গা় মূৰটো ধুই লওঁগৈ
অ অ ঠিক আছে শুই লোৱা অ কি মাথা ধুই লোৱা
অ ঠিক আপুনি শুৱক দিওক
অ ঠিক আছে দিয়া অ
অ